হেল্ল'।
হেল্ল' হেল্ল' অ শুনিছা হেল্ল'
শুনিছা নে?
অঁ শুনিছো শুনিছো।
অঁ কি কৰিছ।
এ এনেই আছিলো ক
অ তাকে ইণ্টাৰ্ণশ্বিপৰ কথা সুধিবলে তই ক্লাছ কৰিছনে এ ত তাকেইতো মিনিটতে মই ত অঁ
দেখি পাইছে ত
অঁ অঁ মই পিছবেলা তই আগবেলা
অঁ তোৰতো কি কৰাইছে
এই আমাৰ হেৰি কয় আছে আৰু কি বুলি কয় ডাটা কিউৰেচন
অঁ ফাডামেণ্টেল দাতা ক্ৰিয়েচন এনিৰিয়াইলেচন ন আৰু সেই কৰাইছোঁ।
অঁ।
মানে আৰু এটা বেট আছে যাক এয়াই পঢ়াইছে সেইটো আমি নহয় বাৰু পাৰিছো কৰিব দিলেতো পাৰিয়ে এনে ফৰ্মেটো মনত নাথাকে
আচ্ছা সেইটোৱেই
অ মানে এনেই চাই চাই কৰিব পাৰি নোচোৱাকৈ কৰিবহে তান ক'ততো মনত থাকিব লাগেতো
উম সেইটোৱেই।
ত পাইছ নাই
পাৰিছো বাৰু এ পাহৰি যাওঁ এই বিলাক নাম পায় কিবা কিবি পাণ্ডাস
অঁ পাণ্ডাস এ এই সেই পঢ়োৱাখন সময়তে অলপ যি মনত থাকে তাৰপিছত উৰিয়ে যায় মূৰৰ পৰা
অঁ উম সেইটোৱেই।
হ থিয়ৰী ক্লাছ হৈছে নে তোৰ হ'ল
উম থিয়ৰি হৈ আছে এতিয়া সেইদিনাখন হোমৰ্ক তোক দিছে নে হোমৰ্ক
নাই নাই তেনেকে হোমৱৰ্ক দিয়া নাই আমাক তাতে তাতে কৰিব দিছিলে হোমৱৰ্ক কিবা ৰৌ ৰৌৰ কলমত ছেট কৰি পেলাই
আচ্ছা আমাক এতিয়া কৰিব দিছে কিবা বুজিয়ে পোৱা নাই মইতো
অঁ অঁ চাই দিম দে দিবিচোন লাগে তাত তাত কম্পিটাৰতো আছে কাৰণে ভালেই বাৰু কম্পি টাৰ সুবিধা দিছে কাৰণে নহলে লেপটপটো আনা নিয়া কৰিব বৰ তান
এইটোৱে বৰ মানে গৰমৰ কোবতে মন নাযায় ন
গৰমত পিঠিখন ঘামি যায়গে বেগ দালত লৈ পেলাই তাতে স্কুটি চলাই যাওঁ যে আৰু দিগদাৰ লাগে।
একদম একদম আৰু আৰু ভয়ো লাগে এনেকুৱা পৰে পৰে বুলি।
অ ক পৰিচয় পৰিচয় যায় বোলে সেইটো ভয় থাকে সোমাই থাকে এটা।
উম।
অ কেইদিন হব তোৰ ইণ্টাৰ্ণশ্বিপ?
আমাৰ ত্ৰিশ দিন হ'ব বুলিয়ে কৈছে বাৰু তাত
ত্ৰিশ দিন ন আমাৰ ত্ৰিশ দিন বুলি কৈছে আমাৰ ত্ৰিশদিন বুলি কৈছে অঁ অঁ।
উম কিমান দিন কিমান দিন কৰাবা কৈ দিয়া।
অঁ সেইটোও হয় ত্ৰিশ দিন নকৰাব চাগে আমাৰও কৈছে ত্ৰিশ দিন বুলি। পচিচিং কাম আছে বিশ পঁচিশ দিন।
উম। অঁ এক একজামতোত একজাম দি
এ ইমান খিনিত অ আগষ্টত হ'ব একজাম।
এ একজাম আগষ্টত হব নেকি?
আগষ্টত হব বুলি কৈছে বাৰু।
আচ্ছা আচ্ছা।
একজাম'ক সেই একজামৰ কাৰনে আকৌ পঢ়িব আছেই, ভাইবা হ'ব বোলে আকৌ। ভাইবা বিশ নম্বৰৰ, কি কৈছি সুধিলে কবি নেকি প্ৰগ্ৰেম এটা। উ।
তাকেতো প্ৰেক্টিকেল কিনিবা এটা কৰিব পাৰিমে কম
আ গুৱাহাটীত এয়ামে কবই নোৱাৰিম।
থাকেতো সিহঁতি যিহেতো পাৰিম বাকী এয়া
এহে হে বাকী নাপাই-চাবাই সুধিলে আমি উলমনি থাকিব লাগিব।
অ সেয়াই।
আৰু যি গৰম বন্ধত কোৱা কাৰ পঢ়িব মন যাব হয় কি নহয় কচোন?
সেইটোয়েটো কথা, গৰম বন্ধত ডেইলি ক্লাছো কৰিব লাগে, পঢ়িবও লাগে।
হ মই চাগে পঢ়া আৰম্ভ কৰাই নাই, একজাম আগত পঢ়িম, পঢ়িব মনেই নাযায় গৰম বন্ধত।
ময়ো কৰাই নাই কক সুধিব পাৰে নহয়।
উম অ এনেই অলপ চাইযাও চাই যাব লাগে আৰু।
অ সেইটোৱে।
নহলে বেছি নপঢ়ি থাকিলেও একেবাৰে থাকিবলে নতুন নতুন লাগিব চব অলপ চাই থাকিব লাগে আৰু।
অ চাই মানে নিজৰ লেপটপত প্ৰেক্টিছ কৰি থাকিব লাগিব বস্তুবিলাক।
নিজৰ লেপটপতে অলপ প্ৰেক্টিছ কৰিব লাগে, মনো নাজায় নহয় কি এটা লে টবত মোক কিবা খুলিলে গেম - গেম - গেমটো খেলিবলৈ মন যায়।
হে ফুলে গেম খেলাই হয় হিহি।
এ হহ পঢ়া - পঢ়া - শুনাৰ ক্ষেত্ৰত মূৰৰ পৰা ৰৈ যায়।
উম, কিবা মুভি এখন লগাই পেলাই মুভি চোৱাই হৈ গৈ।
অহ অ তাকে সেই দুটাৰ বাহিত কৰো কি আমি?
উম সেইতোযে হে
বেহ বাকী ইন্টানচিপ আজি-আজিতো দেওবাৰ নাই কালি আছে কি নাই?
অ কালিৰ পৰা আছে আকৌ। কালিৰ পৰা আকৌ প্ৰেক্টিকেল হ'ব নেকি কলেজত নহয় নি কাইলে প্ৰেক্টিকেল কৰাব চাগৈ? উম তালৈ যাব লাগিব, উম নাপাম যাব লাগিব আকৌ।
অ আকৌ যাব লাগিব, দূৰো হয় নহয় সদায় সদায় অহা - যোৱা কৰা।
সেইটোৱে ৰাছ
আচাতোত বেয়া ধূলি-চুলি তাতে বেমাৰ হ'ব ধূলি সোপা লাগি পেলাই।
একদম।
ময়ো ওলাই আহিছিলো।
আচ্ছা, এনে নে কিবা খাবলে?
এনেই-এনেই বস্তু এটা কিনিব আছিলো। মেডিচিন এটা কিনিব আহিছিলো টাউনতে। উম' টাউনতে, বৰ ধূলি আহিবই মন নাযায়।
একদম বৰষুণো অহা নাই ন বৰ
বৰষুণো নাই একে, গোটেই শুকান হৈ আছ ন গো এতিয়া ধূলি উৰে, জ্বৰ, কাহ এইবিলাকে হ'ব আৰু এতিয়া বেমাৰ।
একদম আৰু টাউনত ৰাস্তা বনাই আছে ন, সেইকাৰণে বেছি ধূলি
অ, ৰাস্তা বন্ধ আৰু আহিলে কিবা বাহিৰা জাবৰ-জোথৰ খোৱা হয়েই, ক'ত গৈছিলি? চিনেমা চাব গৈছিলি? কি চিনেমা?
উম, এ ধামাল ফ'ৰ বুলি এখন চলি আছে নহয় হিন্দী চিনেমা।
আচ্ছা-আচ্ছা অ, ভাল নে? জম্পানম জম্পানম অ-অ, চাব লাগিব, আমাৰ গ্ৰুপত কৈছিলে। এনেকে চোৱাই হোৱা নাই। বহু দিন হ'ল চিনেমা চোৱা হোৱাই নাই।
উম' আমাৰ এটা আমাৰ ওলাবি এদিন চাবলে, একেলগে চব।
হা অ, আমাৰ এটা উলিয়াচোন একেলগে চাব যাম। এই ফটোৱা-ছটোৱা নাচাওঁ, অকল এক্সন চাম।
অ, নতুন চিনেমা কি আহিব তেনেকুৱা চাব পৰা?
অ, এই আমি টক্সিক চাম দে।
অ, টক্সিক কেতিয়া আহিব?
টক্সিক আগষ্ট আহিব, টুৱেটি ছিক্স।
অ' হ'ব আমি টক্সিক চাব যাম দে একেলগে।
অ, সেইটো ভাল লাগিব। একচন হ'ব ন, এই কিমাননো কমিডিত হাহিবি আৰু।
এ এই কমেডি মানে ভাল নালাগে। কিন্তু এতিয়া আজি একো নাই ন চলি থকা। সেইকাৰণে-সেইকাৰণে চালো আৰু উপায় নাই।
অ' ঠিকেই, যেনেকে আলফা খনো চলি আছে, ইমান ভাল নহ'ব বুলি শুনিছো।
অ, সেইখন চলি আছে, আকৌ সেইখন মানে অলপ সন্ধিয়া আছিলে, মোৰ সন্ধিয়া আকৌ ঘৰ আহিব দেৰি হৈ যায় যে।
অ' হয় বাৰু, তোৰ ঘৰ বহুত থাকে।
উম' সেইকাৰণে টাইমটো মিলাই
অ'এই কলেজলৈকে থিয়ৰি ক্লাছত আহিব ভালেই, ওচৰত থাকেতো এই দূৰলৈ হৈ যোৱা আৰু দিলিত হোৱাৰ লগে-লগে মানে দূৰ হৈ যায় বহুত।
অ, এইটোয়ে অ, প দুঘণ্টা
উম' তোৰ বেছি দূৰ কাৰণেতো লাগে, মোৰ বাৰু ইয়াৰ পৰা পঞ্চল্লিছ মিনিট লাগে, চল্লিছ পঞ্চলিছ মিনিট মান।
মোৰ টাইম লাগি যায় সেইকাৰণে।
উম' মোতকে বেছি দূৰ তোমাৰকে, সদায় গৈ ক্লাছ কৰা, এতেন্দেছি আমাৰ ইফালে এতেন্দেছ দিয়াই নাই।
অ, সেইটোৱে আৰু
অ, কিছুমানতো কৰাই নাই, সিহঁতে প্ৰস্তাব। অ' কিছুমানে কৰা নাই। ধৰক এক্সে অ, সিহঁতক এক্সটেণ্ড কৰাম বুলি কৈছে আৰু খৰকে কৰাব বোলে আৰু।
এ আগষ্টৰ পৰা ক্লাছো হ'ব, সি নো কেনেকে ক্লাছ আৰু ইনভাৰ্চিতি দুয়োটা মিলাব।
অ, দুখ তই কৰিব লাগে, ভাই পইচা দিছ যেতিয়া কৰি ল ন।
উম-উম মানে ভাল বস্তুৱে শিকাইছে ন, এইবিলাক বস্তু দৰকাৰী বস্তু শিকিব লাগে।
চাৰ্টিফিকেট এখন পাম, আমাৰে-আমাৰে ভাল, পিছলৈ কাম আহিব।
উম' সেইটোৱেই।
তাকেতো এইবিলাক পোৱালিয়ে বুজি নাপায় আৰু।
উম'
তাৰ ফেমেলি প্ৰব্লেমছে বেলেগ কথা, এনেই খতি কৰাটো কি লাভ।
সেইটোৱেই।
মোৰ কলেজ যিমান, ল'ৰা যিমান প্ৰেক্টিকেল আহি ইয়াত কইছো বোলো।
সে আমিও কলেজ নাযাওঁ, প্ৰেক্টিকেল কৰিবলে সে যাওঁ।
এহ এহ এহ ইহত যাব লগীয়া হৈছে আৰু।
উমঁ তই এডমিশ্যন কৰিলি তই?
এডমিছন হৈ ল'
তহঁতৰ এডমিশ্যন ভবাত কে বহুত বঢ়াই দিলে ন পইচা।
অ এইবাৰ এডমিচণ ন কিয় এমিন দি আছে ইয়াৰ এডমিছন কলেজৰ
অ কলেজৰ কথা কৈছোঁ?
হা! এই কলেজত পোন্ধৰ তাৰিখৰ পৰা আছে ত্ৰিশ তাৰিখলৈকে।
সেয়াই প সেয়াই, অ পইচাটো ঘহুত বহাই দিলে এইবাৰ।
অ বহুত বচাইছোঁ অ বহুত বহাইছো অ, বেছি বেছি বহালে এইবাৰ জোখতকে?
তাকে লাষ্ট ইয়েৰ ফৰ থাউজেণ্ড আছিল এইবাৰ চেভেন থাউজেণ্ড
উমঁ।
কৈ দিছো বা
চবেই ইমান দিব নোৱাৰেটো?
সেইটোৱেইটো শুনা ভালকে অলপ খাব লাগে ন, পোৱালিবিলাকৰ ইমান পইচা দিব নোৱাৰে।
অঁ চবৰে মাক - বাপেক ফাইনেন্সিয়েলি ইমান হেৰি নাথাকে ন?
সেইটোতো কথা। কমাব নেকি পোৱালবিলাকক অলপ, পোৱালি কম কমপ্লেইন দিছে ন?
অঁ অঁ কমাব লাগে, নতুনকৈ নটিছ এখন ওলাব পাৰে চাগে? ইছ কবলে ভালেই নহ'লে ইমান পইচা কেনেকৈ দিম ন?
সেইটোৱেইটো সাত হাজাৰ টকা বহুত আৰু।
উমঁ, চাৰে সাত প্ৰায়।
উম হয়টো, তাকে গভমেণ্ট কলেজ।
তাকে গভমেণ্ট কলেজ কমাব লাগে অলপ? চু হ অ অ অহ বাকী পঢ়া শুনা কেনে চলিছে?
গৰম বন্ধত কি পঢ়িম আৰম্ভ হ'লে পঢ়িম আগষ্টৰ পৰা।
আচ্ছা, এ মইও চেমিষ্টাৰ নতুনকে ষ্টাত হোৱাৰ পিছত এ পঢ়িম আৰু ত একজামৰ আগত
অঁ এই তাকে এই আমাৰ নো একজামৰ আগতে পঢ়া হয় যে?
অঁ, ক'তনো আগতে পঢ়িব মন যায় এতিয়া ইণ্টাৰ্ণচিপ বুলি কৰিব লগীয়া হৈছে আৰু। সদায় সদায় অহা যোৱা বৰ টান পাওঁ।
অঁ বৰ টান লাগে। শনিবাৰে- দেওবাৰে বন্ধ বুলি বাচিছো আৰু।
অঁহ শনিবাৰে- দেওবাৰে সেইদুটা সেইদিনা কৰা হ'লে চিচেই আছিলে।
উমঁ।
এ আমাৰ এশ বিশ ঘণ্টা মানে ত্ৰিশ দিনে কৰাব লাগিব। অলপ আগ পিচ কৰি পেলাই পঁচিশ দিন মান কৰিব পাৰে আৰু।
উম মিলাই দিব কিন্তু আৰু টাইমটো।
লাষ্টৰ এসপ্তাহ ম
চাৰি ঘণ্টা, অঁ চাৰি ঘণ্টা ঠাইত যদি ছঘন্টাকে কৰাওঁ বুলি কয় যেতিয়া বিশ দিনতে হৈ যাব।
অঁ সেইটো কৰিব পাৰে ন, মানে লাষ্টৰ এসপ্তাহ মান বন্ধ লাগে এসপ্তাহ দচদিন।
তাকে মান অলপ গৰম বন্ধটো নিজও এঞ্জয় কৰিব লাগে অলপ। ফুৰিব কৰিব যাব লাগে, সেইটোৱেইটো।
ফুৰিব যাব পাৰিম তেতিয়া এপাক।
ছয়দিন হ'লেও তিনিদিনৰ ট্ৰিপ এটা বহুত আমাৰ কাৰণে।
উমঁ তই ঘুৰিব নাযায় এবাৰ কতো?
ফুৰিব নাযাওঁ মা নে আমি শ্বি শ্বিলঙৰ ফালে যোৱা প্লেন এটা বনি আছে বাৰুতে।
মাত মাত। শ্বিলং অঁ মোৰ বন্ধ পালে শ্বিলঙকে ভাবিছোঁ।
উম, কৈ আ দুদিনৰ কাৰনে বন্ধ পাব শনিবাৰ- দেওবাৰে আকৌ সোমবাৰে ক্লাছ কৰিব আহিবই লাগিব।
অ আমি ল'ৰাখিনি যাম দে কেতিয়াবা অ আমি একজাম পিছত যাম দে কবাত বন্ধ পালে গ্ৰুপ গ্ৰুপটো
চবক ক'ব লাগিব।
অঁ গ্ৰুপত ক'ম আমি, শ্বিলঙত যাম ভাল লাগিব অলপ। ঠাণ্ডা - ঠাণ্ডা বতাহ খাই আহিম। কিমান আকৌ অসমৰ গৰমত থাকিম ন?
সেইটোৱেইটো আমাৰ লগৰ বোৰে আকৌ প্লেন কেনচেল কৰি দিয়ে যে।
অ আছে বহুতকেইটা টেন জেগেচন কৰা ত হেঁতক আমি কেনচেল কৰি দিম।
উম সেইটোৱেইটো, তাছত যাম যাম কৈ লাষ্ট- অ যাম যাম কৈ লাষ্টত নাযাব।
সৰুৱে থাকে অ বাৰ কৰিলে
উম
বাকী এৰি খবৰ কেনেকা চাইনৰ তাৰ ভালেই ন ত তাৰ ল'ৰাটো খবৰ কেনেকা ল'ৰাটো
অ ভালেই ন অন্নপ্ৰশন পাতিছিল
অন্নপ্ৰশন পাতিছিল ন
উম
কি অ এবছৰ হ'ল মানে অ ছমাহ হ'ল মানে
অ আঠ মাহ মান হৈছে নেকি
তহঁতে মই খবই লোৱা নাই
অ মাতিছিল মোক মাতিছিল মোক যাবলৈ নহ'ল বেয়া পালে চাগৈ
অ তা খবই লব মোকো ফোন কৰিছিলে মেছেজ দিছিলে তেওঁ যা যোৱাই হোৱাই নহল ন তেনে কে মও মানে এইবিলাক কামত লাগি থাকিলো
এ ইমান সৰুতে পোৱলি ছোৱালী হয় আও পাতিছে বেয়া লাগে যাবলে
হয় বাৰু যাম পিছতকে যাম কিবা এটা লৈ পেলাই গিফ্ট এটা লৈ পেলাই খ খবৰ এটা লৈ আহিব লাগিব যাম দে একেলগে যাম আমি দুটা
অ ওলাবি একেলগে যাম
অ এদিন দেওবাৰে এটা ওলাম লাহেকে যাম সিহঁতৰ ঘৰত খবৰতো লৈ আহিব লাগিব বলটো মানে বহুত আগতে দেখাতো ফটো চতো নিদিয়া হ'ল
অ হ লাজ পাইছে নেকি
হি হব পাৰে সৰুতে কৰিলে যে
হি তাকেতো
ডিগ্ৰী পাছ কৰা এটা ল'ৰাই ডেকা ডেকা কালৰ ল'ৰা
উম সেইকাৰণে আজিকালি লগো নকৰে ন তেনেকে আমাক সেইকাৰণে
হো ওহো হয় উ মোক মায়ে মাতিছে ৰচোন মোক ফোন এটা আহিছে ফোন এটা কৰি লও অ দে বাই বাই।